হয় ডাঙৰীয়া নামত কাৰ মাতটো আহিছেনে? হয় শুনা পাইছোঁ। সেই যে আমি কৈ আছিলো আপোনাৰ, আম অ খা এই এই খাদ্যৰ বিষয়ে সেইদিনা যে আমি কথা পাতিলো। আপুনি যে সুধিছিলে মানে কিছুমান না নজন জনা কথা আপুনি যে মানে আপোনাক যে মই ক'লোঁ এইবোৰো মানে নাখাব। হয় আ আপুনি কিবা মানে সিদ্ধান্ত ললে নে?
অ মই সিদ্ধান্ত লৈছো। আহ এতিয়া মই তাৰ মানে নিজে খেতি কৰিম। অ। নিজে খেতি কৰিম আৰু আহ কঠিয়া খেতি কৰি কিনে নিজে অ পিয়ৰ বস্তুটো খাম বুলি মানে ভাবিছো।
হয়। মানে শুদ্ধ বস্তু আপুনি নিজে খেতি কৰিলে প্ৰত্যেকটো বস্তু শুদ্ধ পাব। আপুনি।
হয় শুদ্ধ পাম আৰু আমাৰ গাঁৱৰে উম যিহেতু আমাৰ মানে আলহী আমাৰ মানে তেখেতে মানে ওচৰতে মানে খেতি কৰে। আহ খেতি কৰে। তাৰপিছত ট্ৰেক্টৰ আছে। তেনেকে ঘৰতে নিজে খেতি কৰো বুলি ভাবিছো আৰু কিমান আৰু মানে, হয় ইমান আৰু মানে হেৰি খাম অ সেই খাম বেয়া বস্তু বিলাক তেনেকে আৰু মোৰ, হয় মই বাহিৰৰ হয় হাইব্ৰীড। আৰু মোৰ মানে এ এইবিলাক খাই কেইটামান মানে বেমাৰো হৈছে। সেই বেমাৰ কেইটা মই কৈ আছো। আ মোৰ ডায়বেটিছ হাই প্ৰেচাৰ ল প্ৰেছাৰ, হয়।
উম।
আৰু মোৰ জ্বৰ, কাঁহ, চৰ্দি হৈ আছে তাৰমানে। চিজনত, হয় মোৰ ডায়বেটিছ আছে। এই মই উ ঔষধ খাই আছো মানে ত্ৰিফলা টো যে আছে। হয় ত্ৰিফলাটো মানে মই মানে বিক্ৰী কৰো ত্ৰিফলা। সেই ত্ৰিফলা টো মানে খাই আছোঁ আৰু হ'ল ট্ৰিফলাটো খাই আছো আৰু অৰ্জুন ছালৰ এ গুৰি ৰস সেইটোও মানে মই হেৰি কৰি আছো। শুনা পায় শুনা পাইছে নে? হয় নিয়মিত ভাৱে লৈ আছো। সেইকাৰণে মই অলপ আজিকালি মানে স্বাস্থ্যক লৈ বহুত মানে ভাবি চিন্তি থাকো। মানে ভাব এ নহবৰ কাৰণে বহুত যত্ন লওঁ মানে আজিকালি। আৰু মই তাৰ কাৰ হয় তাৰ কাৰণে মই গ ৰাতিপুৱা অ ঘৰৰ ওপৰতে মানে ফিল্ড এখন আছে য়োগাখন, প্ৰণায়াম, তাৰপিছত এ এ ধ্যান, এইবিলাক তাৰ পিছত কপাল ভাৰ্টি, অনলং বিলং এইবিলাক কিছুমান যে আছে, য়োগাসন আৰু মানে বিভিন্ন প্ৰ সূৰ্য প্ৰণাম, এইবিলাক তাৰমানে মই কৰো, কৰা কাৰণে বিভিন্ন ধৰণৰ মোৰ বেমাৰ গুচি গৈছে আৰু লগতে মই হেৰি কৰো, এই এটো জিমত জইন কৰিলো নহয়, আপোনাক কথাটো কবলৈ পাহৰিলো। মানে মোৰ আজি এসপ্তাহ মানেই হ'ল, জিম জইন অ জিমত গলো যে মই যাব খোজা নাছিলো আ যাব খোজা নাছিলোঁ, পিছত মায়ে ক'লে তোমাৰ ইমান বেমাৰ হৈ থাকে আৰু দেউতাও ক'লে কথাটো, আৰু বাও ক'লে আৰু ঘৰৰ যিমান মানুহ আছে গতি
কলে, যে তুমি যৱা চিন্তা কৰা, তাৰপি
হয়।
সেনেকুৱা কৰিলো, আপুনি কওকচোন।
তাতে জইন কৰিলে মানে ঘৰৰ ওচৰতে
ঘৰৰ হয়, ঘৰৰ ওচৰ নহয় মোৰ এক কিলোমিটাৰ জিম, তাৰ পিছত মো-মোৰ লগতে দেউ তাও কৰে আমাৰ, দাদাও কৰে, আনকি মাও আজিকালি জিমত যোৱা হৈছে মানে এ লাইফষ্টাইলটো অলপমান চেঞ্জ কৰি দিছে আৰু।
অ' লাইফ চেঞ্জৰ মানে প পৰিৱৰ্তন কৰিছে, মানে জিমত মানে আগত কেতিয়াও মানে হয় হয় হয় হয়, কিন্তু য়োগাটো মানে য়োগাও সদায় নিয়মিতভাৱে যোগাও কৰিব লা পাৰা তুমি।
য়োগাও কৰিব পাৰো নহয় মই, ভাল নেকি?
হয় য়োগাটোতো বহুত ভাল, য়োগা য়োগ-য়োগা মইতো চোৱা, এতিয়া মই অ জিম আৰু য়োগাৰ ভিতৰত মই কোনটো প্ৰেফাৰ কৰিম মানে মই কোনটোক মানে আ বেছি গুৰু
বেছি, কওকচোন আপুনি য়োগাত গুৰুত্ব দিব ন, আৰু য়ো গাৰ বাহিৰে কিবা, এবিধ জুম্বা ডান্স আছে নেকি? অ', আ মই শুনিছিলো। অ', মই দুইহেজাৰ পাঁচ চন থাকোতে মানে এটা জি টিভি বুলি চেনেল আছিল, তাতে মানে এটা দিছিলে এ ভাতেজ, তেনেকুৱা মই তাতেও মই সৰু থাকোঁতে মায়ে কৰিছিলে, মই জইন কৰিছিলো তইৰ লগতে।
আচ্ছা আচ্ছা আচ্ছা।
হয় হয়। তেনেকে আৰু বহুত ভাল লাগে মানে তে জুম্বাটো, মানে ডা ন্স হয়, য়োগাও হয়, জিমো হয়, তাতে গোটেইখিনি এটা মানে হেৰি পোৱা যায়, আহ গোটেইখিনি কি বুলি কয় এইটো এটা মানে খিচৰি বুলি কওঁ ক'লেও ভুল নহব তেনেকুৱা একেলগে। খিচাৰি টাইপ পাৱা যায় আৰু বস্তুটো। একেলগে পোৱা যায়, গোটেইখিনি একেলগে মানে।
মানে আপুনি আহ ব্যায়ামৰ কথা কৈছে মানে
আচ্ছা আচ্ছা আপুনি মানে এই আহ যিবোৰ মানে আমাৰ মানে ধৰক এক্সাৰচাইজ আছে ব্যায়াম আছে। আহ সেইবো সেইটোৰ কথা কৈছে ন? তাতে গ মানে অ তাতে মানে মানে চব ধৰণৰ তাতে ব্যায়াম শি
চব চব ধৰণৰ ব্যায়াম শিকোৱা যায় চব ধৰণৰ
আৰু সেইটোও মানে ধেমালি কৰি কৰি মানে হাহুৱাই হাহুৱাই ন?
হয় হয় হাহুৱাই অ সেইটো হয় আৰু মিউজিক দি কৰে যে আজি। কালি। মিউজিক দিয়ে তাতে মিউজিক দিয়ে তেনেকেই মানে জাপ দিব লাগে। আৰু মোৰ
মানে আপুনি কৰিছে মই মানে কিন্তু ইমা মই যিহেতু ইটো কৰা নাই মই গম নাপাওঁ। মই য়োগা অহ অ অ
অহ মই তাৰ মানে গোটেই বিলাকত কৰি মই ক'ম বয়সীয়া আৰু বাকী বিলাকৰ ফিফটিৰ আপ হৈছে তেনেকুৱা। সেইবিলাকে তাৰমানে বেছিকৈ সেই কৰে আহ উ বেছিকৰি মানে জিম কৰে আহ জিম মানে কি কয় এইটো জুম্বাটো বেছি কৰে তেখেত তেখেতলোকে।
আচ্ছা।
আৰু-
মানে এতিয়া বৰ্তমান আপুনি জিমত মানে জিমত গৈ আছে নে সদায়।
এতিয়া মই জিমত হয় জিমত মই- গৈ আছো মই জিমত দুবাৰ তিনিবাৰ জিম যাওঁ।
দিনত?
হয়। তিনিবাৰটা যাওঁ। ৰাতি ৰাতিপুৱা ৰাতিপুৱা চাৰিটা মানত- যাওঁ আৰু দুপৰীয়া আৰু ৰাতি দহটা মানত যাওঁ।
অহঁ।
উম। তেনেকুৱা আৰু জিম কৰিলে মই অকণমান অকণমান কৰোঁ যে সেইকাৰণে মই এটা কৰি- গুচি আহো তেনেকুৱা।
আৰু মানে যিহেটো আপোনাৰ গোটেই ফেমিটো তোমাৰ গোটেই ফেমিলিটো মানে জিম কৰে ন। মা আৰু দেউতা মানে কেতিয়া যায় মানে-
মাৰ সিহঁতে এবাৰে কৰে সিহঁতে এবাৰে কৰে। আৰু মই তিনিবাৰ কৰিলেও মই নামতে তিনিবাৰ মই অকণমান টাইম পাছ কৰিবলৈ যোৱা হেন- হে হয় আকৌ। ঘৰত থাকিলে মন চন ভাল নালাগে না এনেই তেনেকুৱা কৰি যোৱা হয়। সেইকাৰণে মই তিনিবাৰ- বুলি ক'লো আৰু তিনিবাৰ গ'লেও মই- তিনিবাৰ কৰা নহয় মই এবাৰে কৰোঁ। এনেই মানে এটা কৰোঁ তিনিবাৰ গ'লেও- একবাৰ এটা কৰোঁ। চিষ্টেম এটা পদ্ধতি কৰি- তেনেকে গুচি আহোঁ।
হম হম হম হম বুজিলো বাৰু তেনেহলে আপুনিতো উমঁ। অ য়োগা মানে য়োগা নকৰে ন।
হয় য়োগাটো হয় যোগোটো মই যোগাসন মই- সৰু থাকোতে কৰিছিলো। যোগাসনতটো এতিয়া মানে মোৰ-
মানে যুগৰ-
যুগৰ লগত পৰিৱৰ্তন কৰাৰ কাৰণে হয়। যুগৰ লগত পৰিৱৰ্তন কৰাৰ কাৰণে মোৰ হয় জিম আছে। জিমৰ কাৰণে তেনে- কোৱা আৰু আৰু জিমটো মই তেনেকে ভাল নাপাও সেইকাৰণে মই- বেছি নকৰোঁ এনেই যাওঁ তিনিবাৰ নামত- তেনেকে য়োগাটো বেছি মই ভাল বুলি ভাবো। বিভিন্ন ধৰণৰ বেমাৰ- শেষ কৰা নোহোৱা কাৰণে জিমটো অ য়োগাটো ভাল আৰু জিমটো হ'ল এনেই- স্তাইলিছৰ কাৰণে সুন্দৰ আনিবৰ কাৰণে গাৰ-
অ আচ্ছা আচ্ছা ভালেখিনি কথা জানিলো- দিয়ক যিহেতু আপুনি জিম কৰে আপোনাৰ পৰা- জিমৰ বিষয়ে মই এনেই বহুতখিনি কথা জানিব পাৰিলো মইও দিয়ক ক'ব পাৰিম। এতিয়া কোনোবাই জিমৰ কথা সুধিলে মোক আৰু বা নুসুধিলেও যে যেনিবা ধৰক- আ নলেষ্ট আ জ্ঞান- থাকিব লাগে মই আপোনাৰ পৰা বহুতখিনি কথা শিকিলোঁ জানিলোঁ- ভাল লাগিলে জিমৰ বিষয়ে আৰু আপোনাৰ- মানে জিমত এনেতো ধৰক- বডি বিল্ডিং কৰে মানে শৰীৰটো দীঘল বনাই বহুত মানুহ এনেকুৱা দেখিছোঁ মই। তাৰপিছত কিবা কিবি মানে সিহঁতৰ মানে ছাপ্লিমেণ্ট বুলে কয়। উম সিহঁতে লয় মানে বডি বিল্ডিংঙো কৰে তাতে।
হয় নেকি?
বডি বিল্ডিঙো কৰে তাতে আপুনি মানে জিমত গৈ কিবা পৰি। মানে অকণমান পৰিৱৰ্তন পাইছে নেকি আপোনাৰ মানে শৰীৰৰ আকাৰত
হয় জিমত গৈ পৰিৱৰ্তন মই ভালে খিনিয়ে পাইছো বুলি ক কব পাৰি হয়। পাইছো মই অ আপুনি ওলাব তেতিয়াহ'লে দিনাখন ঠিক ঠিক আছে তেনেহ'লে।